কৰিলো
কি কি আনিলে
কি কি আনিলো মানে এয়া হেৰি বুট আনিলো আকৌ চেনী আনিলো দাল আকৌ এ মগু মাহ আনি লো তাৰপিছত এয়া ভোল জিকা
তাৰপিছত পটল অ ভোল আনিছোঁ বিশ টকা
বিশ টকা কেজি
আহ তাৰপা কিয় বেছি হ'ল
বেছিও হোৱা নাই বেছি হোৱা নাই দে কমেই হৈছে ইয়াত ত্ৰিশ টকা চল্লিশ টকা লয় ইয়াত
আকৌ তি তিহু বিশ টকা কেজি তিহু তিহু বিশ টকা কেজি
কিহু বিছ টকা কেজি অ আৰু
পটল আনিছো হেৰি পোন্ধ বিশ টকাত আধা কেজি আধা কেজি আধা কেজিতকৈ অকন বেছি আৰু পোন্ধৰ টকা পোৱা আহ সেেইয়া
আহ আহ তেতিয়াহ'লেচোন কমেই ধনটো তাত আমাৰ তাত আকৌ ইমান দাম ইয়াত
উম তাৰপিছত আকৌ আলু আনিছো পিয়াজ আনিছো নহৰু আনিছো আলু বি টকা কেজি
আলু বিশ টকা কেজি তাৰপৰা আকৌ পিঁয়াজ
পিয়য়াজটো হেৰি টকা চল্লিশ টকা নেকি মই সেইটো হিচাপ কৰি দিলে যে অনলাইন মাৰি দিলো নুসুধিলো আৰু
অ অ বিলাহি
বিলাহী মই অনা নাই বিলাহী ষাঠি টকা কেজি
ষাঠি টকা কেজি বহুত দাম দে তপৰা হেৰি ইহঁতি আহি পোৱা নাই আৰু এতিয়াও
কোন
যেহত
নাহ সি পোবাহি নাই
ভনী কিয় অহা কিয়
অ উ ভাত চাত বনাই কৰি থৈ আহিব চাগে ভাত পানী বনাই কৰি
আহ তাই কি কি কৰি আছে
আছে মোবাইল চায় আছে
মোবাইল চাই থাকিলে নহব নহয় এনেকে সি
মোবাইল চাই আছে আৰু কি কৰিব সি আৰু
কাম বন কৰি ৰন্ধা বঢ়া কাম কৰিছে নে নাই
অ মায়ে বনাই আছে ভাত সি আৰু একো কোৱা নাই
উম তাকে তই সহায় কৰি দিছ নাই
উম সহায় কৰি দিম গৈ আৰু এতিয়া মই জাতিলাও কাটো
আহ হেযাতে বহি আছা বজাৰ কৰিলে আনটো
হা
সিহঁত বজাৰ কৰিলে
সিহঁত বজাৰ কৰিলে
আহ উ
ক
তাৰপা কি হেৰি মাছে কিহে বনাব
মাছ জাতিলাও তাৰ পৰা। বিলাহী দি বনাব তাৰপিছত আৰু কি গাহৰি খিনি বনোৱা নাই বনাব আৰু গাহৰি অকন আনিব আৰু
বনাব দে সোনকালে তেতিয়াে এনে বহি গা। চাহ আছে বনাই কৈ আজৰি হৈ থাকক পিছত জল্দি বাজি কয় যে সেয়া অলপ নিব লাগিছিল। লি বৰ ধুনীয়া চকী টকি ওলাইছে, কলে।
কি চকী ওলাইছে?
এ, বেঁতৰ। বাহিৰত বাৰাণ্ডাত ব'হিব ভাল লাগে। কুচন পাৰি দিব লাগে।
অ, কিনি লবি তহঁতৰ, ভাল বহিবলৈ ধুনীয়া লাগিব।
ভাল লাগে, ক, এ-এঘাৰশকে লয়, অকমান মোৰ, ধেওঁ, খুব ইচ্ছা আছিলে। মুঢ়াকেইটাও যে, মুঢ়াকেইটাও বৰ ধুনীয়া লাগিছে। বেঁতৰ বস্তু বহুত ওলাই আছে।
অ, অহ।
বেঁত বস্তু খিনিয়ে আ, সওয়ে, ভালেই লাগে দেখিবলৈ।
উম।
এ বহুত দোকান বহিছে দেই আজিকালি, আগতে তেজপুৰতেহে দেখো।
উম।
টাব-চাব ৰখা
অ'।
তেজপুৰতকৈ এতিয়া ইয়াত হে বেছি দেখিছোঁ।
তাপা, আজি বজাৰপা আহা মানে কেইটালৈকে থাকিব বজা?
বজাৰ থাকিব দুটামান বজালৈকে চাগে।
দুটামান
অহ।
অ'।
অ আহিবা বহিবা
অ' চাওঁ বেছি বিলাহী, আলু কেটামান ল'বলগীয়া আছে। জলকীয়া, কেঁচা জলকীয়া দুটামান। হেই তহঁতৰ ম ঘৰতে চব আছে আউ কি কিনিব লাগে?
অ', আমাৰ আছে, ঘৰতে আছে।
অ। জিকা লাগিছে নে নাই তহঁতৰ?
কা দুটা লাগিছিলে আৰু নিছিগিছিলোঁ যে, এটা একে বেয়া হৈ গ'ল আউ, এটা বুৱা হ'ল আউ।
নিচিগি কিয়
নাখালো আউ, তাপা হেয়ি আউ এতিয়া যি সেইখিনি মানে দিছে, বগাই পেলাই সেইখিনি। এইখিনি বগাই আছে ফুলিছে অআ ভেন্দি লাগিছে পুলিছে। অ
ধনিয়া পাত ডাঙৰ হৈছে নে
ধনিয়া পাত নাই এতিয়া ফুলিলে যে
ফুলি হৈ আছে। অহ
আহ
এনেই ফুলি ফুলি হৈছে নৈ নাই
এনেই ফুলি ফুলি মানে ফুলি ফুলি হৈছে দুটা এটা হ'ব পিছত তহঁতচোন হয়া আছেচোন
অ এ এজোপা দুজোপা হে আমাৰ তহঁতৰ আকৌ তই গছত ধেও লাগ পুলি হৈছে বুলি
আহ ঢেৰ হৈছিলে মই কাটি পেলালো
কিয়কাটি পেলাব লাগে ভালেহে সেয়া ধুনিয়া ভাল লাগে খাই আজিকালি
ভাল লাগে হুল হৈ যায় যে হুল হৈ গ'লে কাটি দিম আৰু এতিয়া
হল হৈ গ'লে পাতকেইটা ছিগি থাকিলে হ'ল, আগ আগটো ছিগি থাকিলে হ'ল। দি থাকিলে হল।
এই বি হানে আকৌ ছিকিব গ'লে হানে। হানে হানে যে সেইটো কাৰণে কাটি দিওঁ মই।
আমাকচোন চিঙিব গলে নেকাতে, নেহানে।
কাটি দিওঁ।
কম নে বাৰু চিঙিব গলে চিঙিব গ'লে হানে কানে কাটি দিছ তই ধনীয়া গছকিজোপা।
ধেৰ আছে এজোপা হ'লেই হয় আমাৰ কিমান লাগেনো। আমাৰ ওচৰৰ মানুহে ঘৰ কাটি দিছে ইমান সোপা কি কৰিব এসোপা মান কাটি দিছে।
দিব লাগে বেছে ইয়াত আকৌ হ পাত দহ টকা মুঠি অকমানিকা এগালো নকি- য নহ দছটা পোন্ধৰটা মান পাট- দিয়ে দছ টকাকে লয় মানুহে মুঠি।
অ হা হা আমাৰ এতিয়া, গাঁৱত চবৰ ঘৰ ঘৰে আছে আৰু কোনে কিনিব, বজাৰতনো কোনে কিনিব চবৰে ঘৰে ঘৰে আছে এতিয়া তাওনে চাওনেহে এতিয়াহে বেছা যাব।
উম
আমাৰ এতিয়া গাঁওৰ চবৰ মানুহৰ ঘৰে ঘৰে সেয়া ধুনীয়া পাত আছে।
ত ইয়াত যে মৰিগাঁৱত যে এতিয়া হেৰিহঁতে পিঠা বনাই বনাই, পেকেট বনাই বেছে। বৰ পিঠা, তিল পিঠা, ত‌ই বনাই বনাই দিবি আক দোকানত দি দিম।
অ মই বনাই দিব পাৰো নহয় মই দি দিব পাৰিম। মোক খালী কন্টেক্ট দে।
আনি পেলাই বস্তুটো স্কুটি লৈ আহিয়ে দি যাবিহি আও।
বনাম ৰ নহ'লে কিমানকে এতিয়া সুধিবিচোন,
অ পঞ্চাশ টকাত দশটা থাকে। কে
ডাঙৰ ডাঙৰ কেনে সৰু সৰু
মিডিয়া আমা ইমানৰ ডাঙৰ- নহয় আ তিল পিঠা কেইটা অকনমান ডাঙৰকে বনাবি আও অল পাও পঞ্চাশ টকাত
বৰপিঠাত বৰপিঠা কেইটকা?
পঞ্চা পঞ্চাছ প টকাত দছটা। কি সৰু সৰু হলে দুটা বেছিকে দি দিবি আৰু বাও। ামান
অ ডাঙৰ ডাঙৰকে বনাই দিম বেচিবলগীয়া হলে
অ নহলে বাহ এটা দিবি সৰু সৰুকে বনাই তেতিয়া মানুহে বাৰ এটা দিছে বুলি আৰু কিনিব টোপা
অ
পিঠাও তিল পিঠাও তেনেকে বাৰটা দি দিবি সৰু হয় যদি পঞ্চাশ টকাত বাৰটা হ হৌ এনে দহটা দিয়ে অকমান ডাঙৰ দছটাই দিয়ে সৰু হলেও নিদিয়া নহ বেছি সৰু নেকি ক বিয়া
অ তপা মৰিগাঁ ভাল ঘৰটো তাত উ ঘৰৰ মৰিগাওতে ঘৰ চৰ হোৱা হেতেন মই ঢেৰ কাম পাই থাকিলো এদিন
দেওবালীয়া কামনীয়াতে গা এতিয়াও মই দি থাকিম নহয় কাম ত
স কৰি থাকে নিজৰ নিজৰ খৰচটো নিজে চলি থাকিব
অ আকৌ হেয়া ৰাতিপুৱা তুমি বাাৰ সে হেৰি কৰি দিয়ে চাহৰ ভাপত দিয়া পিঠা গিলাচত দেখা পনাই মানে দোকানী এজনীক দিয়ে সেয়া সাত টকাকে লয় তাই তাত
ৰুমি বাই
অঁ
বা
আচাৰ বনাই বিকি আছে এশ টকাকে হেৰি এ কঠালৰ আচাৰ বনালে
অ তাতে হেৰি কৰিম গ ৰ তাতে ভাড়া চা লৈয়ে থাকিম
অ অ সেইটোকে কৰো
উম ভাল কিনু আও স্কুলো দিম তাইক তাতে উম অ নালাগে দে ইয়াতে স্কুল আছে থ নেযাও দে নিজৰ ঘৰ আছে আকৌ কিয় ভাড়া ঘৰত
অ তাৰ পৰাই কৰিব পাৰিবি তই তেনেকে তাৰ পৰাই দিবহি পাওঁ নহয় কিমানয় স্কুটত এলে সৰচটো ওলাই ভাড়া হব বা কোনোবা অহা মানুহ আহিলে সিহঁতৰ হাতত দি পঠিয়াই দিও গলো এতিয়াা
অ
আহ সেয়া হেৰিহতৰ স ঘৰত উ আছে উ বৰা চাউল দিম বুলি কৈছে
তাৰঘৰত
ত বনিয় ঘত
আহ অ আহ অ হ'ব দে সেইটোকে কৰিব লাগিব বিজনেচ ৰ কিবা এটাটো কৰিব লাগিব মানুহে।
অ এয়াৰ মাকি। মানুহ বিলাকে সেইবিলাক বেছি কৰিছে। বনাই মনাই এনেকে দোকানত দি দি দিয়া। হোটেলত দিয়ে দোকানত দিয়ে। কে বনাই মানে বস্তুবিলাক। আকৌ আচাৰ।
দিগদাৰ লাগে দে গৰমৰ দিনত অকণ দিগদাৰ। দা লাগে মানে গৰমো লাগে যে হয়। কিমান অকলে অকলে বনাই থাকিবি দুজনী তিনজনী হব লাগিব আকৌ।
বেছি বনাব নালাগে নহয় ত দহটা পেকেট। দো মানে দহটাত কেইটা বনাব লাগিব পা দহটাকে দহ দহ গুন এশটা।
অহ।
বা উম তেনেুৱ বেচি যাম নহয় নহয়। টকা এশ টকৈ মিলিলৈ যাব।
উম।
আচাৰ বটলো বেচিব পাৰি। এতিয়া ভোট জলকীয়া আচাৰ বটল কিবাখিনি সেনেকৈ ভোট জলকীয়া আচাৰ বনায় মমৰ আচাৰ বনায় বটলত ভাৰ ভাৰে। আও যোগান দিলে হ'ল।
অহ অহ বনাব লাগিব দে।
উওম উও।
এ কিবা এটা কৰিম আৰু মই এতিয়া ওৱ উ ধুনু হ। তো সেৱটো মানে। কিবা হে আহি এই মানে এই। ইফালে বামুণ বলি ফালে যে।
অহ।
কিবা হেৰি কাম। চলিব যে এ হেৰি অ।
হয় নেকি।
অ সেইফালে তেতিয়া মই কিবা এটা কৰিম বুলি আছো।
অ।
তাতো কাম ওলাব।
অ তাত সোমালে বাৰু দি বেলেগ। কথা তেতিয়া নকলেও নাই এফালে কৰিলে হ'ল আও।
আহ হ'ব দে নহ'লে তহঁতি আহি থাক মই ভাত বনাও গ দে দেৰি হৈছে আহ
উ কথা